অহ শুনা পাইছে অ এতিয়া আৰু ক্লিয়াৰ হল তেতিয়া আৰু শুনাই পোৱা নাই যে অলপ মানে জাষ্ট খালি এটামান উম এনে শব্দ হেল্ল শুনা পাইছো তাৰপিছত নাইয়ে এইটো নেটৱৰ্কৰ প্ৰব্লেম হয় মাজে মাজে অ বাৰু মই মানে ক'ব খুজিছো যে আপোনাৰ মানে দিনছ উ দিনটো কেনেকুৱা গ'ল? উম। উম আৰু আপোনাৰ খবৰ ভাল ন উম উম ভালেই ভালেই ভালেই আছো আৰু দিনটোতো পাৰেই হ'ল ব্যস্ততাৰ মাজত
বতৰটো আজি ডাৱৰীয়া কৰে
অ বৰষুণ মানে সি কলে হৈছে এনেকে আমাৰ ফালে মানে হোৱা নাই বৰষুণ।
অ এইফালে আপোনাৰ বৰষুণ দি
উম দিছে। এতিয়াও পৰি আছে নেকি? অ তেনেহলে ভালেই বৰষুণ দিলে অলপ গৰম টো কমি যায় অ বৰষুণতো দিলে অলপ ভাল লাগে গৰমতো অলপমান কমি যায় ন গৰমৰ সেইটো উত্তাপটো তেতিয়া আৰু ভাল লাগে উম বোলে যিটো গৰম পৰিছে আৰু থাকাই নাযায় বাপৰে। ৰুমৰ ভিতৰত যদি আমি চব্বিশ উম বেছি বৰষুণ দিলো আৰু সেই যে ৰাস্তা ঘাট বিলাক মানে একদম লেতেৰা হৈ যায় চাৰিওফালে ক'ব গ'লে কি অ চহৰতো এনেকোৱা যে বানপানী হৈ যায় সেনেকোৱা হয় ৰাস্তা ঘাটত বেছি বৰষুণ দিলে। উম বানপানী হৈ যায় বাৰ আকৌ উম বাপৰে গুৱাহাটীত মানে ক'বই নালাগে মানে নাল নলাবোৰ যে আছে নলাবোৰ একদম ভৰি ভৰ্তি। হৈ যায় আৰু নলাৰ সি যে লেতেৰা বিলাক যে আহে সেইবিলাকো কিছ- কিছুমান মানুহত মানে ঘৰতো সোমায় সেইবিলাকে আমাৰ একেবাৰে আহ মানুহ মানে এই নলাৰ ওপৰতে দি যাব লাগে লেতেৰা বিলাক খোজকাঢ়ি বেয়া লাগে ন তেনেকোৱা
এতিয়া বাৰু অ নতুন নতুন এইবিলাক আপোনাৰ দলং বিলাক বনালে হ'লেও তলৰ যিখিনি আপোনাৰ নলাবিলাক আচ্ছা এইবিলাক
উম হম সেইটোৱে মানে কি অ মাথি এইবিলাক সেইটো মানে উ সেইটোতো মানে যেনিবা উচা কৰি আছে জেগা বিলাক চাইডে চাইডে ৰাস্তাটোও বহল কৰিছে। কিন্তু কৰিলে কি হব এটা জেগাত মানে কি কৰিলে আৰু বাকী বেলেগ জেগাতো মানে সেইটো মানে এতিয়া পানীৰ কথাটো ক'ব নোৱাৰোঁ না পানী যেতিয়া মানে ভৰ্তি ভৰ্তি হ'ব সেই এটা জেগাত যে সেইটো মানে পানীতো অ মানে যিটো মানে নামা জেগাত পায় তাতে। সেই জমা হয় না বস্তুটো পানীতো আৰু পানীকতো ধৰি ৰাখিবই নোৱাৰি
তাকে
উম এই যে বানপানীটো যে হয় মই
প্ৰব্লেম হয়
উম উম এই যে বানপানীটো যে হয় এইটোতো উ আমিতো ক'ব গ'লে যে বানপানী যে চহৰত বৈজ্ঞানিকে যিমানে কি নকৰো দুখটো এইটো বানপানীটো বন্ধ কৰিব নোৱাৰে কেতিয়াও। এইটো বন্ধ কৰিব কেতিয়াও, বানপানী, ভূমিকম্প এইবিলাক কেতিয়াও বন্ধ কৰিব নোৱাৰে। কাৰণ কাৰণ, এইবিলাকতো প্ৰাকৃতিক ন বস্তু
মানে, সেইটো হয় বাৰু। কিন্তু আপোনাৰ গুৱাহাটীৰ বানপানীতো আচলতে প্ৰাকৃতিক, এইটো আপোনাৰ মানুহে কৰা বানপানী। আজি গোটেই যদি প্লাষ্টিক প্লাষ্টিক হওক কিবা, তেতিয়া হ'লে আৰু এইটো আপোনাৰ এইখিনি আছে, তাত আপুনি একো কৰিব নোৱাৰে। কাৰণ ধৰি লওক এতিয়া নদীৰ ওচৰত কোনোবা ঘৰ আছে কিবা দিলেটো আপোনাৰ বানপানী হ'বই, সেইটো ৰখাব নোৱাৰে। কিন্তু এতিয়া গুৱা গুৱাহাটীৰ নিচিনাই
হুম।
সেইটো ভাল কথা আচলতে।
সেইটোৱেতো, মানে কথাটো এনেকুৱা হ'ল যে, গুৱাহাটী চহৰখন যিমানে মানে আ ডেভলপ কৰিব খুজিছে, উন্নতি কৰিব খুজিছে, সিমানে মানে একফালদি উন্নতি হয়, একফাল সেইটোৱে মানে ডেভলপ হয় আৰু একফালে মানে কি হয় মানে, আ, আ, সেই টো উম মানে এটাৰ, এটা বস্তুৰ কি থাকে না পজিটিভ আৰু নিগেটিভ, সেই দুটাই মানে হৈ থাকে আৰু এইফালে মানে ভালো একফাল বেয়া হয়, বেয়া এটা কৰিব, ভালটো কৰিব গ'লে মানে বেয়া হয়, বেয়া হয়। তেনেকুৱা। ত ইয়াতে যে, এই যে নলা নৰ্দমা বিলাক যে ইমান যে দিছে। তাৰপিছত পৰণ উম, ভৰলুটো যে দিছে, মানুহ বিলাকৰ যে আহ চৰকাৰে যি সেইখিনি মানে সুযোগ, সুবিধা মানুহক দিছে কিছুমান ক্ষেত্ৰত মানে চৰকাৰক মানে, আহ দুখটো দিলেও নহ ব, মানুহৰো বহুত ভুল আছে যেনিবা। মানুহৰো বহুত ভুল আছে ইয়াতে। সেই যে প্লা, উম
আজিলৈকে যদি গোটেইখিনি চলি থাকে তে তেতিয়া হ'লে আচলতে, এতিয়া
উম।
ৰ বিয়া আপোনাৰ বানপানী হয়, লগে-লগে মানুহ আনি পেলাই ল'ৰা কিবা কথা কওঁ যে, কিন্তু সেইখিনি দায়িত্বটো আমাৰ মানুহটো
উম।
টো বালে, গুৱাহাটী মানুহখিনিয়েটো পেলায়।
উম, পেলায়। আৰু পেলাই আৰু চৰকাৰেতো এই ডাষ্টবিনৰ ব্যৱস্থাওটো কৰি দিছে ন ৰাস্তাত। ডাষ্টবিনৰ ব্যৱস্থাও কৰি দিছে, তাৰ পিছত ইফালে
আছিলে, তেওঁ ল'ব লাগিলে, আচলতে হ
উম, ত মানুহ বিলাকতো দেখিব লাগে ন, বুজিব লাগে যে আৰু চৰকাৰে যে ইমান খিনি কৰি আছে, ত যিবিলাক জাবৰ-জোথৰ সেইবিলাক প্লাষ্টিক-প্লাষ্টিক, সেইবিলাক হ'লে অলপখিনি নিজৰ ঘৰতে চোঁ বা দে নাইবা, এই ডাষ্টবিনতে পেলাই দিয়া আৰু গাড়ী দি পেলাই ডাষ্টবিন দিয়েটো বেলেগ জেগাত পেলাই দিয়ে, সেইবিলাক আৰু নালাটোত কিয় দিব লাগে, নালাটো তো সেইটো ডাষ্টবিন পেলোৱাৰ জেগা নহয় নহয় ন, সেইটোতো পানী যোৱাৰ জেগা।
আচলতে, তাত যদি আপোনাৰ আহ চৰকাৰ ধৰণৰ কিবা যদি, ফাইনৰ ছিষ্টেম কৰিলে নহয়, এতিয়া আপুনি জাপানত চাব পাৰে, জাপানত যিমান বিলাক প্লাছ, ঠিক থাকে, ত আপোনাৰ দিয়াৰ কাৰণে, তেওঁলোকে পইচা পায়।
হুম
যিটো প্লাষ্টিকটো তোকে নলাত কিয় পলাব ডাইৰে দিয়ে থ আহে তেওঁলোকে পইচাটো পায়
উম উম হুম ত' সেইটোৱে আৰু মানুহ উম
প্ৰব্লেমেই নহয় কেতিয়াও
উম কিছুমান ক্ষেত্ৰত আছে ভুল চৰকাৰৰো ভুল আছে আৰু কিছুমান নীতি নিয়ম মানে বান্ধি দিয়া নাই, যিটো উ মানুহে এইটো মানে ফ'ল' নকৰে আজিকালি যদি ফ'লৌ' কৰি লৈ আৰু ভয়ো খাই নহয় যেনিবা এনেকোৱা যদি বান্ধি দিল হয় যে ৰাস্তাত যে প্লাষ্টিক আৰু ৰাস্তাৰ মানে ডাষ্টবিনৰ বাহিৰে ৰাস্তাত প্লাষ্টিক পেলাল যে ইমান টকা জৰিমনা ভৰিব ল তেতিয়া মানুহে ভয়তে সেইটো নেপেলালে হয় তেনেকোৱা আৰু কিন্তু মানুহ
ইয়াত যিখিনি দেখিলো যে আমাৰ অসমত অন্তত মুম্বাইতকৈ বহুত ভাল চলিব লাগে বজাই হেলমেট আমাৰ আমাৰ ইয়াতো দু পিন্ধে আ এতিয়াও
উম উম
অন্তত পিন্ধা হল কিয় কাৰণ ফাইন চিষ্টেমটো কৰালে
উম উম উম
যে তেওঁলোকে ফাইনৰ গুণৰ সকলোবিলাক চব ঠিক দে তাকেই
চিকে ঠিকেই থাকে উম সেইটো তোমাৰ মোৰ মানুহ বিলাক মানে কি আচাৰ আচৰণ বিলাক ইমানেই বেয়া যে কিছুমান মানে ক'ব গলে এতিয়া হেলমেট টো কথা ক হেলমেটটো যেনিবা কেতিয়াবা হেলমেটটো নিপিন্ধিলেও হয় যে ওচৰতে আমি ঘৰৰ ওচৰতে আছো এইটো নিপিন্ধিলেও হলে কিন্তু দূৰ জাগাতটো সেইটো পিন্ধিব লাগে সেইটো কিছুমান মানুহে নহয় নিপিন্ধে আৰু চবতে চাব চাব গ'লে মানে ভুলটো কিন্তু চবৰে আছে মানুহ
ততকৈ হয় হয়
ছেফটিটোও চাব লাগে
টো পিন্ধিব লাগে নিয়মতকে
নিয়মত কিন্তু সেইটো বুলি নাভাবে কিছুমানে আৰু কিছুমানে এইটোও ভাবে যে সেই হেলমেট পিন্ধাৰ কাৰণে ত অসুবিধা হয় অমুখ হয় তমুখ হয়। তাৰ পিছত অ এনেকোৱা ভাবে কিয় বা পিন্ধিম আমি চৰকাৰৰ কথা পুলিচৰ কথা নুশুনো ত তেনেকোৱা ভাবে আৰু বহুতে ত সেইকাৰণে পিন্ধে আলচটো ফাইন ফাইন ভৰি মৰে আৰু তেনেকোৱাই কথা। আৰু এই যে হেলমেটৰ কথা কওঁ আৰু হ যে মানুহ বিলাক যে। অ' কিছুমান মানুহ এনেকোৱা আছে যে পুলিচৰ লগতো যেনিবা হেলমেট লৈ মান। পুলিচৰ লগতো যে বা কাজিয়া পেচাল কৰে। হেলমেট লয় ত' সেইবিলাক মানে। ক'ব গ'লে এ এইটো এটা মানে বেয়া ন। এইটো তেনেকোৱা কৰিব নালাগে যিহেতু চৰকাৰে এটা নিয়ম বান্ধি দিছে। যে হেলমেটটো পিন্ধিব লাগে। ত এইটো উম তই এইটো কৰা ভুল ন মানুহৰ। সেইটোৱেই মানুহ বিলাকৰ মানে অলপ মানে আহ।
লাগিব ন।
বুজিব লাগে নুবুজে ন মানুহৰ অলপ জ্ঞানৰ অভাৱ হৈছে এতিয়ালৈকে। প্ৰায় বেছিভাগ মানুহৰে এনেকুৱা হয় মই দেখাই পাওঁ‌ মানে। গুৱাহাটীত বেছিভাগ বেছিভাগ মানুহ। আৰু এই যে এইকেদিন লাগ এইবোৰ কি হয় কাৰণে এই। এইবিলাকৰ কৰা হয়। আৰু মাতাল হৈ বাইক চলাই মাতাল হৈ গাড়ী চলাই। সেইবিলাক কৰিব নালাগে ন।
সেইটোতো আৰু তাকে।
হম। ত' সেইটোৱেই আৰু আজিকালি।
অক মদ খায় কিবা খাই
হম। দুৰ্ঘটনা বিলাকো সেই সেইবোৰ কাৰণো কাৰণতেতো হয় না চৰকাৰেতো কব ন। আৰু কিমান সেইটোতো ক'বই নোৱাৰে যে এজন এজনকৈ চবকে ক'ব নোৱাৰে যে। গাড়ী চলাব নোৱাৰা মোক নোৱাৰা যে মোদ খাই গাড়ী চলাব সিহঁতে ক'ব পাৰে। যে মদ মো খাই গাড়ী চলালে মোক হব তমোক হ'ব নাইবা কিন্তু মদ খাই সিহঁতে কেইজন মানে শুনে সেই শুনে না এইটো কথা কাৰো কথা নুশুনে আজিকালি ঘৰৰ মানে মানুহ বিলাক। নিজৰ মা দেউতাৰ কথাই। মানে আৰু চৰকাৰৰ কথা শুনিব ত তেনে। খোৱাই মানে ক'ব গ'লে উম ক'ব গ'লে মানে কি মানুহৰ মানে সমাজখনো তেনেকুৱা হৈ আছে বৰ্তমান। মানে অ' চাৰিও ফালে অ' দেখিলে। লাগে যেনিবা কোন মানুহৰ সমাজত আমি মানে। বসবাস কৰি আছোঁ মানুহে মানুহে মানুহক মানে। ভালকে মানে। ব্যবহাৰ নকৰে। এতিয়া চোৱেই যে মাজতে এনেকুৱা হ'ল যে ট্ৰেইনত। এজন ল'ৰাক এজন মানুহে যে কি কৰিলে? সেইটো কৰিলে ত' মানুহৰ আৰু যিবিলাক মানুহ চাই আছিল তাতে। অ' অ' মুম্বাইৰ ঘটনাতটো যিবিলাক মানুহ চাই আছে। আছিল সেইবিলাকৰো মানুহ সেইবিলাকৰ সেইবিলাকৰ মাথাত কি। জ্ঞানেই নাছিল নিজে মানে। দখি ল'ৰা কেনেকে মাৰি আছে সিহতো অলপ বচাব পালিলোঁ হয় না। ত মানুহৰ মানে আহ মানৱ। তটো কোনফালে গতি কৰি আছে আজিকালি।
হয় মানে পৰিস্থিতি। ধৰি লওঁ‌ক। আমি এতিয়া সেইখিনিওটো গম নাপাওঁ। অবা গম পোৱা নাই যে আচলতে ঘটনাটো হৈছিলে কি? অ' গম
উম
গতিকে নক'ব।
উম
এতিয়া মুম্বাইতটো মুম্বাইতটো জানেই আৰু কেনেকা
উম কিন্তু মানুহতো চবেই না মানুহ সেই ল'ৰাটোও মানুহ বাকী চাই যিবিলাকে ভিডিঅ' কৰি। আছিল সেইটো মানুহ আৰু যিবিলাক। যিজনে কি সেই কাণ্ডটো কৰিছিল সেইটো মানুহ। শুনা। ত সিহঁতৰ মাজত মানে কি যিবিলাকে চাই আছিল যিবিলাকে চাই আছিল সিহঁতৰ তো এটা হয় জ্ঞান থাকিব কৰাজনক আমি কেনেকে বচাব পাৰোঁ। বেয়া মানুহজনৰ পৰা
আচলতে অহ মই কমেও আছিলো চাৰি